হেল্ল'।
হেল্ল'।
অ, কি খবৰ?
ভাল। তোমাৰ?
অ, ভালেই কি কৰি আছা এতিয়া?
এ, অলপ ঘূৰিব আহিছিলো আহি কিনে ঘৰত এয়া মুখ হাত ভুৰি ধৰিছোঁ। থকাৰ কিবা বনাব ওলাগ।
হয়, হয়, হয়, মই সেয়া আজি ৰাতিপুৱা মানে অকলমান উঠা দেৰি হ'ল। ৰাতি গৰমতো বুনি যাব পৰা নাছিলো যে উম সেইটো কাৰণে আজি এনে চাই চাই। চাৰে চাৰিটাতে এনেই খোজকাঢ়িব যাওঁ আজি মানে ছটা বাজি হা। খোজ কাঢ়িবৈ গলো তেওঁ ধৰি লওক আহি লৈ। এ চোতাল খাইিলো ঘৰ খাইিলো কাঁহি বাতি মাজিলো মাজি এতিয়া। চাহ বনাই দিলো মানুহজনক ছোৱালীজনীক চাহ বনাই দি। অ খলা চৰি পিঠা কেইটামান বনালো বনাই মান। জনে আকৌ চাহ দি নাখায় সেইকাৰণে ভাজি অকণ বনাই। আলু ভাজি আলু ভাজি বনালো। আাজি বনাই দিয়ে আকৌ এতিয়া ভাত বনাইছো আমাৰ আকৌ। যিমানেই নাখাওক, বেলেগ বস্তু ৰাতিপুৱা। ভাত খাবয়ে লাগে অ' আকৌ ভাত তুলি দিলো, ভাত হ'ল তাৰপাছত এয়া তৰকাৰী বনাই আছো, দালি বনাইছো তাৰপিছতে আলুয়ে মাংস বনাইছো, তাৰপিছত আকৌ ছোৱালীজনীয়ে আলুুৱে মাংস বনালে নাখায় যে তেতিয়া মানে হেৰি, আলু পিটিকা অকমানকে বনাই দিছো
অ' আলু পিটিকা কেনেকে বনাইছে
আলু পিটিকা মানে কি, আলু প্ৰেচাৰ কুকাৰত চিটি দি লৈছো দি লৈয়ে তাৰ পিছত উম্ জলকীয়া শুকান জলকীয়া, মই আকৌ কেঁচা জলকীয়া বেয়া পাওঁ। পিটিকা বনালে, অ' শুকান জলকীয়া দি ভাল লাগে শুকান জলকীয়া তেলত ভাজিছোঁ, ভাজি লৈ তাৰপিছত আকৌ পিঁয়াজখিনিও ভাজিছোঁ। ভাজিলো ভাজি লৈ তাৰপিছত নিমখ দিছোঁ দি লৈ হেৰি, জলকীয় কেইটা শুকান জলকীয়াকেইটা যে হেৰি। হাতে মোহাৰি দিছো নিমখৰ লগত, এনেই আগে নিমখ দিয়া নাই আলু খাওতেজ নিমখ দিয়া নাই আৰু উ হেৰি শুকান জলকীয়া কেইটা মানে নিমখ দি মো হাৰি দিলে মানে ভাল ধুনীয়া গুৰা হৈ যায়, সেই তেতিয়া সেইখিনি কৰি আৰু তাতে আলু বটাৰ লগত হেৰিয়ে খান্দি দিছো, খান্দি দি লৈ তেতিয়া তেল অকমান, আকৌ কেঁচা তেল অকমান দিছো মানে আৰু যিমান ভাজা তেল নিদিয়ক, কেঁচা তেল খিনি দিলেহে ভাল লাগে খাই
অ' মই আকৌ তেনেকে কেঁচা তেল নিদো
নিদিয়ে নিকি
অ' নিদো এনে ভাজোতে যি তেল থাকে, সেইটো তেলতে মোহাৰি মানে কৰি দিওঁ এনেকে কেঁচা তেল নিদো, আৰু অ'
পিছত হেৰিত হেৰা তেল নিদিওঁ আৰু জলকীয় কেইটা তেলৰ পৰা উঠাই উম্ তেতিয়া মোহাৰি নিমখ দি মোহাৰি এনেকে সানি দি তেতিয়া পিছত আকৌ কেঁচা তেল অকমান, বেছি নিদওঁ এটুপ পোৱাকে হেৰি বটলৰ মুখ খনতে অলপ বাকী লৈ এ এটুপ পৰাকে সেনেকে দিওঁ, বেছি দিলে আকৌ বেছি গোন্ধ আহিব নহয় তেলৰ, আজিকালি তেল খোৱা বহুত বন্ধতোন হেৰি আমি বেলেগ তেল, বেলেগ তেল নাখাওৱে এতিয়া মানে আমি এই ধাৰা তেলটোহে খাও, ধাৰা যে, সেই ধাৰা তেল ধাৰা তেল খাবা, এনেই এসোপা বেলেগ বটল আৰু পেকেট বিলাকত বহুত বেলেগ বেলেগ বস্তু মিক্স দিয়ে আৰু খাই খাইহে বেমাৰ হব, ধাৰা তেলটো মানে কি, এতিয়া এইকেইটাতকৈ মানে দুটকামান বেছি পইচাটো, বেছি হলেও মানে হেৰি খাবই লাগিব সেইটো হয়, এইকেইটা খাই পেটৰ বেমাৰ হোৱাতকৈ অই, সেইটো খোৱাই ভাল আছে, নহয় জানো
হয়।
তাৰ পিছত এতিয়া হেৰি ওলাই যাম, স্কুলৰ পিনে ওলাই যাম ওলাই বাইদেউহঁতক চাহ তাহ অকমান বনাই দি তেতিয়া গুচি আহিম আৰু পৰীক্ষা চলি আছে কালিৰ পৰা আকৌ গৰমৰ বন্ধ নহয়
উম, স্কুলত আপুনি কি কৰে?
মই স্কুলত ৰান্ধনীয়ে কৰো।
অ', ৰান্ধনী
আপ কওঁ যে অ হয়
অ', কি বনাব ভাবি আছে স্কুলত ত
স্কুলত মানে আজি পৰীক্ষা চাই লও ল'ৰা ছোৱালী খিনিয়ে ভাত খাই নে নাখায় নাখালে মানে ন হে হোৱাটোবনাও আৰু য়া কালি আকৌ খোলা যে আজি আকৌ নগলে নহ'ব ন বস্তু চস্তু খিনি সামৰি থৈ আহিব লাগিব।
অ'।
স্কুলৰ হেৰি গৰমবন্ধৰ পিছতে আমাৰ মানে ৰান্ধনী প্ৰতিযোগিতা আছে এইবাৰ মানে প্ৰতিযোগিতাত আমি ছেকেণ্ড পজিচনহে পালো। এইবাৰ বোলো এইবাৰ যদি হয় ফাৰ্ষ্ট পজিচন পাব লাগিব এইবাৰ আকৌ ছেপ্টেম্বৰ মানত হ'বগৈ চাগে।
অ'।
আমি হেৰি আমি মানে পাঁচবিধহে বস্তু বনাই নিলো। এই আৰু আৰু এখন স্কুলে মানে বহুত বস্তু বনাই আনিলে যে আমি এতিয়া বনালো শাকৱালা ডাল বনালো তাৰ পিছত কুফ্তা বনালো তাৰ পিছত বগা ভাত বনাই নিছো। তাৰপিছত আকৌ কুফ্তাটো অ', হেৰি কৰিবা কাচকল যে
উম।
কাচকল আনি লৈ ধুনীয়াকে হেৰি গুচাই ন হেৰি কাচকল কেইডোখৰ হেৰি কৰিব লাগিব মিক্সিত মিক্সিত ধুনীয়াকে মাৰি ল'ব লাগিব মাৰি লৈ তাৰপিছতে তাত সেই ধৰি লক হেৰি ডাল ডালি যে মচুৰ দালি সেই মচুৰ দালি কেইটামান দিব লাগে ধৰিলক সে কাচকল খিনিও এক্সট্ৰাকে হেৰিত মিক্সিত দিবা আৰু এয়া দালি খিনিও এক্সট্ৰাকে মিক্সিত দিবা মিক্সিত
টো কি সিজাই ল'ব লাগে ন এনে কেঁচাই দি দিব লাগে
কেঁচাই ললেও হয় সিজাই ললেও হয় সিজাই ললে মানে পিটিকা বনাই ল'ব পাৰে হাত হাতে দিয়ে মোহাৰি বনাব পাৰে এনে নহলে এতিয়া ধৰি লোৱা উ আমি মানে ইমান সেয়া আকৌ এবাৰ উহাম এবাৰ আকৌ হেৰি পিটিকা বনাম সেৱা কৰি থকা নাই আৰু পাতলা পাতলাকে কাটি দিছো কাটি দি কাটি দিছো মিক্সিত তেতিয়া মানে কি হেৰি মিক্স কৰি মিক্সিত ধৰিলক মাৰি লৈছো মাৰি লৈ তাৰ পিছত দালিখিনি মাৰি লৈছো তাৰ পিছত নহৰু আদা পিয়য়াজ এ চব একেলগে মাৰি লৈছো মাৰি লৈ তেতিয়া খান গোটেইখিনি সানি লৈছো তাৰপিছত তাতে হেৰি দিব লাগিব এইটো বেকিং পাউদাৰ যে বেকিং, বেকিং পাউদাৰ অলপমান দিছো তাৰ পিছত গোটেই খিনি সানি লৈ তেতিয়া তেলত দিছোঁ তেলত মানে কেনেকে ফুলহি যেনেকে বনাই ধৰি লওক কুলৰি গোটা গোটাকে দিয়ে হয় আমি এতিয়া ধৰি লওক বৰা দাইলৰ বৰা কেনেকে বনাও সেনেকে বনাইছো বনাই লৈ তেতিয়া তেলত দিছো তেতিয়া লুটীয়া পুটীয়া কৰি অলপ ধৰি লও ৰঙা কৰিছে আৰু এতিয়া নুমাই থৈ দিছো নুমাই থৈ লৈ এতিয়া বিলাহী যে
উম
বিলাহীয়ে দুটামান সৰু সৰুকে কাটিছো কাটি লৈ বিলাহী কেইটাও মানে একদম মিক্সিত মাৰি দিছো নহলে হেৰি হৈ থাকে যে গোটা গোটা হৈ থাকে। তেতিয়া সেই বিলাহী কিনি ধুনীয়া সেই বা তেলত দিছো দিয়াৰ পিছত বিলাহী পানীতটো যেতিয়া মৰি গ'ল তেতিয়া অলপ পানী দিছো দি লৈ বিলাহী খিনিত ধৰি লও বিলাহী গোন্ধটো মাৰি দিছো আৰু ধৰি লও অলপ পানী দি সিজাই লৈ তাৰপিছত আকৌ এতিয়া অলপ জোল ৰাখি তেতিয়া মানে কুক বৰা কিটা হেৰি বিলাহী খিনিতে বাকি দিছো দিয়াৰ পিছত কি হৈছে তেতিয়া মানে অ', তেতিয়া ঢাকন মাৰি দিছো আৰু অলপ ধৰি লওক বৰাকিটা সিজিছে আৰু সিজোতে আকৌ অকমান পানী দিছো দিয়াৰ পিছত ধৰি লওক গোটেইখিনি আঠা খিনিয়ে খোলা ধৰি একেবাৰে জোল ধৰি ল ব নহয় আৰু আঠা আঠাকে যে থাকে সেই নিচিনাকে সেই নিচিনাকে ৰাখিছো মানে তেতিয়া আকৌ সেই বিলাহী কিনি
অ', বিলাহী খিনি মানে কেনেকে বিলাহী তুমি কেনেকে বনোৱা ধৰি লওক বিলাহী কিনি ধৰি লওক চাটনি বনোৱা যে ধৰি লওক সুদাৰ বিলাহী চাটনি জানো নোখোৱা নিমখ জলক তেতিয়া হালধি যি লাগে ধৰি লওক পিয়াজ নহৰু চব তেল মাৰি নবনোৱা জানো
উম বনাও আপোনাৰ ওচৰত যাম লাগিব যাই কিনে শিকিব লাগিব আপুনি দুখ ম বনালে মাতিবচোন মোক
হয় হয় হয় বাৰু এতিয়া গৰমৰ বন্ধত ঘৰতে থাকে থাকিম নহয় আহিবা নহলে দিনতটো থাকি খাই বৈ যাবা কেনেকে বনাব লাগে চাই দিম আমাৰ মানে উম আমাৰ লগৰ হেৰি এজনী আছে
বাইদেউ আগৰ কি আছে তাই আৰু বহুত জানে এতিয়া ধৰি ললে সেই কুক্তা খিনি ধৰি লও সেনেকে বাকি দি তেতিয়া ঢাকন মাৰি দিবা আৰু ধুনীয়া হৈ যায় আঠাখিনিয়া হৈ যায় তেতিয়া সেনেকে বনাই নিছো অফিচাৰ বিলাকে খাই ইমান ভাল পাইছে এতিয়া মানে আমি মানে আৰু দুবিধ মান বনা বাৰবিধ বনাব দিছিল বাৰবিধ বনালো ফাৰ্ষ বনাই দিলো যে সেইটো কাৰণে পালো এইবাৰ আকৌ ছেপটেম্বৰ অক্টোবৰ মানত হ'বগৈ তেতিয়া আকৌ মানে যাম আৰু তুমি আহিবা নহলে শিকাই দিম। আকৌ সাত কলা ডালটোতো কেনেকে বনাই কৈছিলো এদিন মনত আছে
আছে আপুনি বনালে মাতিব ফোন কৰিব।
অ', হেৰি হে পালেং শাক যে চিনি নোপোৱা জানো পালেং শাক
পালেং শাক চিনি পাও আমাৰ ইয়াতে
হয় হয় অ', হেৰি যে দালি খিনি বনাব উখাই লবা উখাই লৈ তেতিয়া মানে কি তেল মাৰি তেল মাৰিব সময়ত নহৰু দি তেল মাৰিবা তেল মাৰোতে তেতিয়া জলুক জলকিয়া নহৰু যিমান লাগে যিখিনি ধৰি লক হেৰি আন্তাজ দালিখিনি আন্তাজ অনুসাৰে সেইখিনি দিবা উম দি লৈ তাৰ তাৰপিছত আগে তেল শাক খিনি উহাই লবা উহাই লৈহে তেলত মাৰি তেতিয়াহে দালি খিনিৰ লগতে একেলগে দিবা আৰু দালি আগে তেল নামাৰি হেৰি কৰিবা শাক খিনি যেতিয়া তেল মাৰি দিবা উম উ তেতিয়া তাৰ লগতে আকৌ দালি খিনি শাকৰ লগতে বাকি দিলেই হৈ গ'ল আৰু শাক কিনি ধৰিলেও অলপ সিজিব দিবা আৰু সেনেকে দিলে বহুত ভাল লাগে আকৌ বহুত প্ৰটিন জাতীয় বস্তু উম হেৰিটো পালেং শাক টো মানে গাত শক্তিও হয়
আবেলি মানে ফুৰিব আহিবা নেকি হম আবেলি মানে ফুৰিব আহিবা নেকি পথাৰৰ পিনে এনে আমি উম মানি মুনি বুলি ভাবিছো
বাৰ আবেলি সময়ত চাৰিট মান চাৰে চাৰিট মান বজাত যাওঁ হ'ব দিয়া এতিয়া নহলে পিছত আবেলি লগ হম নহলে
অ অ হ'ব